কি কৰিছ?
শুনিছা নাই?
শুনিছো শুনিছোঁ। তুমি শুনিছানে?
শুনি আছো কি কৈছা?
এ বহি আছো। তুমি?
মইও এ, চাহকন খাই বহি আছো। চাহা তাহঁ খালে নাই?
খালো খালো। কিহে খালা চা?
খাহ চাহে হে ভুজিয়া বন সেইবিলাকে। হয়, কোৱা? হা' বাকী সুন্দৰ। ফোন কৰিলা। কোৱা কিমানত
মা হঁতৰ ভাল?
বাকী ভালে-ভালে। তোমালোকৰ?
মা হঁতৰ ভাল? অ' ভাল ভাল। উম মানে অ' অ' ভালেই মানে তোমাৰ বুধবাৰে আমাৰ ঘৰত সকাম পাতিছে। শুনি আছা নে?
শুনি আছা নে?
শুনি আছো, কোৱা। খুব মান
তাকে সকামলৈ আহিবা, মা হঁতকো কবা।
বুধবাৰে আকৌ আমাৰ ভাওনা সমাৰোহ আছে নহয়।
অ ভাওনা আছে নে? অ' এঘৰীয়া নে?
ভাও না চাই পাইছা
এঘৰীয়া নে কি?
এঘৰীয়া অ' এঘৰীয়া ভাওনা চাই পাইছ নাই?
অ' চাই পাইছো বাৰু। তোমালোক তাত কেনেকে পাতেনো?
আমাৰ ইয়াত তোমালোকৰ এতিয়া ভাওনা বুলি কলে ঢেৰ নীতি নিয়ম থাকে নহয়। তোমাৰ মাজুলীতটো, মাজুলীতো গৈছা, মা শুনিছা নাই?
শুনি আছো অ,
মাজুললৈ গৈছা?
শুনি আছো, শুনি আছো।
অ' তাকে মাজুলীলৈ গৈছা, মাজুলী সত্ৰসমূহৰ নাম শুনিছা নাই? কমলাবাৰী সত্ৰ তেনেকে আন এটি সত্ৰ। শুনিছা নে?
শুনি আছো মই।
অ' মুখনে মাতি থাকিব আকৌ, নহ'ব মই কেনে গম পাম শুনিছা নাই।
উম। কোৱা? কি কৈছিলা? মাজুলীৰ কথা।
মানে সেয়াত এই মাজুলীৰ যিটো কমলাবাৰী সত্ৰৰ যিটো নীতি নিয়ম।
উম।
শুনিছা?
শুনি আছো মই।
শুনিছেনে?
শুনি আছো।
শুনিছা নাই?
শুনি আছো শুনি আছো।
অ যিটো কমলাবাৰী সত্ৰৰ যিটো নিয়ম সেইটো মতে পাতে।
অ
তোমাৰ সেইমতে তোমাৰ, কোৱা।
গাঁৱৰ মানুহ নে আঁতৰ মানুহে মাতিছে।
গাঁও মানহ গাঁৱৰ মানুহ।
অ আমাৰো ইয়াত গাঁৱৰ মানুহে পাতে বাৰু। ডেকা আৰু বয়সস্থ চবে মিলি পেনি।
চবেই মিলি জুলি একেলগে পাতে আৰু, ভাওনা প্ৰথমতে তোমাৰ নাট খনৰ। ওপৰত ডিপেণ্ড কৰিব কি ন নাটখনৰ ওপৰত চাব কি নাট ল'ব।
উম
নাটখনৰ ওপৰত হেৰি কৰি পেলাই পাতিব প্ৰথমতে নাটখনৰ চাব নাটখন কি লয়। ধৰি লোৱা তোমাৰ। যেনিবা শংকৰদেৱৰ ৰচনাত বোলে অংকীয়া নাট পাতা তেতিয়াও বেলেগ হব। তাৰা বা নিজে লিখা নাটক হলেও কথাবোৰ বেলেগ হয়।
অ অ
বুজিছা নাই?
শুনি আছো অ।
ন এতিয়া নাটকৰ ওপৰত লৈ ডিপেণ্ড মানে হিচাপ কৰে তোমাৰ যেনিবা অংকীয়াা নাট হলে। সেইখিনিয়ে শংকৰদেৱৰ কলা কৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব যেনেকে তোমাৰ ধৰা ৰাম বিজয়।
উম আমাৰ আমাৰ গাঁৱত বা সংকেতন নাপাতে।
ৰাম বিজয় ভাওঁনা চাই পাইছা নাই?
নাই নাই চোৱা মই।
ৰাম বিজয় শুনিছ নে।
শুনি আছো কোৱা।
মই শুনি আছো তুমিহে নাই শুনা।
মই শুনি আছো কোৱা।
শুনিছা নাই।
শুনি আছোঁ
অ তোমাৰ নেটক নাই আক, ৰাম বিজয় নাট খনত তোমাৰ কি হব। প্ৰথম সীতাই যি যে তুমি জানা সীতাক্ যে ৰামে যে কুম হৰধনু ভাঙি পেলাই সীতাক যে আনিছিলে।
অহ।
সেইখনৰ ওপৰতে গোটেই ৰাম বিজয় নাটখন আৰম্ভ হয়। তাত তোমাৰ প্ৰথম সূত্ৰ থাকিলে, লাগ
আমাৰ গাঁৱত দুদিনমানৰ আগত এককলব্য গুৰুদৱ
প্ৰথম ৰাম্বিজ এখনত তোমাৰ সূত্ৰ ওলালে সূত্ৰৰ পিছত ৰামিজত ৰাম বিজয়ৰ প্ৰৱেশ ৰামবিজয়ৰ প্ৰৱেশ হোৱা পিছত কি হব
আহ অঁ অঁ
অ ৰামবিজয়ৰ প্ৰৱেশ কৰাৰ পিছত তোমাৰ কি হয় নাট খনৰ কিছুমান নীতি নিয়ম থাকে যেনেকে ৰামক হেৰি হয়
সিন্ধ সমত বাল্মীকি য়ে হেৰি কৰিবলৈ আহে মানে ৰামবিজয়ক্ নিব আহে তেওঁলোকে যজ্ঞ পাতিব যজ্ঞত মানে অসুৰ তাৰকা এনেকে ওলায় তাৰপৰা সেয়ে মুনিয়ে খুজিবলৈ আহে দখৰতে দিবলে মন নকৰে। গই। দখ উথে দিবলৈ মন নকৰে তাৰপিছত যেনিবা হে কৰি মেলি। গোটেই মানে বস্তু খিনি পাতি মেলি পেলাই দশধাৰ পিছত গোটাই দিয়ে আও।
তাৰপিছত ৰাম ৰাম লক্ষ। লক্ষ্মণক লৈ যায় ধুনীয়াকে ৰ। ৰাঘ নখল নিয়াৰ পিছত তাত তোমাৰ। কি হব যজ্ঞ পাতিব যজ্ঞত মাৰি চুবাহত আৰু অকা বুলি তিনিটা সুৰলে মানে।
অহ
চুবাহু তাৰকা তাৰকা তিনটা অসখ ওলাব তাৰ পিত তকাৰে যজ্ঞু মানে ধ্বং। স কৰিবলৈ আহে আৰু তাৰপিছত ৰাম ৰাম বিজয়। ৰাম বিজয় যজ্ঞ মানে সেই সেয়ে যজ্ঞ ধ্বংস কৰিবলৈ নিদিয়ে।
তাৰপিছত কি হব অ হেৰি হব তাৰাপি সেই হেয়াৰ অসুৰ কেইটা ম। অসুৰ কেইটাক অ অ অসুৰ কেইটাক মাৰ পিছত। তাৰপিছত কি হ'ব।
কি হব তাৰ পিছত।
সেইটাল অসুৰকেইটা ম অসুৰকেইটা মৰাৰ পিছত।
কোৱা কি হব তাৰ পিছত।
হেল্ল'। শুনিছা নাই অশুৰকেইটাক যেনিবা মই। অ খুৰকেইটা মৰাৰ পিছত কি হব। যিখন মানে হেৰিয়াৰ হৰধনো থাকে তোমাৰ। পৰশুৰামৰ এখন হৰ ধনুৰৰ থাকে তাৰপিছত সীতা। সীতা বাপেক জনকে মানে এখন হেৰি পাতে। তাৰ স্বভাৱতাৰ নিচিনাকে পাতে যে সেই ধনুখন যিখন। ঘৰৰ ধনু বুলি কয় ধনুখন যোনে ভাঙিব দাঙিব পাৰিব মানে।
অ তাৰপিছত এখন ৰামে ভাঙিব পাৰে ন।
অ সেইখন তোমাৰ তেতিয়া ৰজা চজা ঢেৰ আহে। ৰজা চজা আহি মানে কি হয় বস্তুটো সেইখন। অ সীতা সমমভ পাতিব সীতা সমমভত যোন ৰজাই আহি। তোমাৰ এখন দাঙিব পাৰিব তেতিয়া সেই মানে সি। বৰধন দাঙিব পাৰিব তেতিয়া মানে সীতাই তাক ব তাই মানে বৰমালা পিন্ধাব। সেইটো হয় তাৰপিছত সেই হৰধনু ও। অ ধনৰু পিন্ধাব অ মানে হেৰি কয় হৰ ধন দাঙিব দিয়ে। তাৰ পৰাা বাকীৰ ৰজা চজা ঢেৰ আহে নহয়। ৰজা গোটেই আৰু গোট কিমান আৰু জানে যেয়া সীতা আকৌ জন কিমান হেই। চব ৰজাবোৰ আহে সেইটো কাৰণে তাৰ পিছত আহি চবেই চেষ্টা কৰা দাঙি। ভাঙিবলৈ চাই তাৰ পিছত। অ দাঙিবলৈ চাই তাৰপা নোৱাৰে তাৰপিছত ৰাম আহে। ৰামে আহি আকৌ শিৱক মানি। লে মানে সেৱৰ চেৱ জনাই মেলি সৰ ধনু দাই নি পেলাই ভাঙি দে। ভাঙি দিলাই কি হ'ব। এতিয়া ৰামৰ লগত কতিয়া বিয়া হ'ব মানে বৰমালা পিন্ধাইলে বিয়া হৈ গ'ল অ। বিয়া হোৱাৰ পিছত কি হব। কমালা পিন্ধাৰ পিছত এতিয়া হেৰি কৰি থাকে ন। এতিয়া বৌ সি অহাৰ পিছত তেতিয়া টো পশুমটো গম পালে। উম।
আহ', অ'
পৰুষ মতৰ কথাটো গম পালে। গম পাই পেলাই কি হল হেৰি কৰিব লাগিব এতিয়া। কাৰণ পহুৱ আমাৰ কসষ্টমান ধ নপা পহুৱ আমাৰ ভালৰ। প্ৰশম্প ধনুপাত ভাঙি দিয়াৰ পিছতো পৰশুৰাম ৰ খং উঠিবই। তাৰপিছত পৰশুুৱমে আহে আৰু ৰা্ৰ ঘাত মাৰিবলৈ। মাৰিবলৈ কি হলেও নিজৰ অস্ত্ৰ পাত ভাঙি পেলালে
সেইই তোমালোকৰ বুধবাৰে আছা ন?
হা'
বুধবাৰে আছে ন ভাওনা?
অ বোধ বাই আছে।
অ দিন নে ৰাতি?
ৰাতি ৰাতি।
অ' ত সৰু ছবি আছে নাই বাৰু।
আছে আছে সৰু ডাঙৰ চবি।
অ'আমাৰ ইয়াতে সৰু ল'ৰা-ছোৱালী হঁত আছিলে, এককলব্বৈ হল।
আহ'।
তোমাৰ ডাঙৰ মানুহ তান বোৱা নাছিলোাঙৰ খিনিয়ে তোমাৰ সেয়াই দিছে পৰামৰ্শ দিহা পৰামৰ্শ দিছে আৰু।
অ'।
দিনত বৰসবাহ হ'ল, ভাত খোৱালে। আখৰা চাব চাবলে যাবা নাই মানে? শুনিছা নে?
শুনি আছে নে?
আহ'আহ।
কোৱা?
আখৰা-চকৰা চাবলৈ যোৱা নাই?
যাও যাও।
উম। এ, আমাৰো ভাওনা বুলি ক'লে মানে তোমাৰ জানাইে নহয়, আমাৰ গাঁত কিমান ডাঙকে হয়। বহু আঁতৰৰ মানুহো চাবলৈ আহে। শুনি আছানে?
শুনি আছো।
অ'। তোমালোকৰ আঁতৰ মানুহ আহে ন চাবলৈ?
আহে-আহে আমাৰ এৰিয়াাতটো বহুত ডাঙৰ ন। আমাৰ গাওখনেই ডাঙৰ তাৰপিছত গোটেই এয়াাতো ডাঙৰ হয় ন বহুত।
উম।
তেতিয়া মানে চব গোট খাই আও
উম। আমাৰ মানে কি হয় গাঁৱত ত তোমাৰ গায়ন-বায়ন শিকোৱা মানুহ আছে নাই, গায়ন শিকোৱা মানুহ যে সৰু ল ছোৱালী খিনি শিকাই মি সিহঁতককে মানে লগাই দিছে ভাওনা কৰিবলে।
আহ'।
আমাৰ পাতি গ'ল বাৰু।
পাতি গ'ল ন, কেনেকুৱা হৈছিলে ভাওনাখন?
ভাওনাখন ভাল হৈছে হবলা সৰু লআ ছোৱালী লৈছে কিন্তু হ'লেও মানে বহুত ধুনীয়া গৈছে ভাওনা তোমাৰ
এনে কাহিনীটো কিনো ভাওনা খনৰ?
অ ' গুৰু-দক্ষিণা চাই চাই আছে।
অ হেফন চাইছিলোঁ।
উম হেয়া মানে একলব্য যেন তোমাৰ দৰণাচাৰ্য ওচৰত হেৰি মানে দা হেৰি কি প্ৰতক্ষ্য ভাৱে তোমাৰ শিক্ষা নলয় আৰু শিকি শিকি ৰৈ থাকে যেন পাছত যেন তোমাৰ দুনাচাৰ্য্যই যে হেৰি গুৰু দক্ষিণা হিচাপে বুঢ়া আঙুলিটো যে কাটি দিবলে কয়।
উম উম
সেইখনে
আচ্ছা হেখন সেইটো কথা মানে।
অহ
অ
ভাওনা বুলি ক'লে ভাল লাগে ন গোটেই গাওখন।
তেতিয়াহ'লে কাম এটা কৰিবা সকাম দিনত যদি গধূলিলে পাৰিলে গধুলিলে আহি যাবা এপাক
অ অ যাম বাৰু।
এতিয়া চাবহি পাৰিবা।
অ
মিলি ধুনীয়াকে যদি মানে সময় সুবিধা হয়। আকৌ দু ঘ পা মাহঁতকো কৈছে চাবা আহিবলৈ মই যদি সময় পাও দিনত এপাক যাম বাৰু।
অ আহিবা
দেই মানে মিলাই মিলি সেইটোতো মই চাগে দিনত চাগে সময় মিলাব লাগিব আৰু উপায় নহলে।
উম বতৰ ভাল নহয় হেফালে।
অহ ঠিকে আছে অহ।
উম আমাৰ ফালে আজিপুৰা ৰ'দ ওলাইছে
পুৰা ৰ'দ নিকি ইফালে মানে বতৰো ইমান এটা ৰ'দো নহয় ডাৱৰ দিয়া নিচিনা হৈ আছেবাও
অ কালি পুৰা বৰষুণ আজি আকৌ ৰ'দ দিছে।
কালি কবা তে হেৰি আছে পানীটো মানে কি হয়। উপলে ডাৱলে হৈ যোৱাৰ পিছত হেৰি হৈ যায় যে
বাকী ভাত পানী কিহে হ'ব ভাত পানী।
ভাত তোমাৰ আজি দালি আজি তোমাৰ দালি হব। দিম